হেল্ল', হেল্ল'।
অহ।
মই ঘৰতে আছোঁ বৰ্তমান এই শুই আছিলোঁ বাৰু।
কি মনত পেলালা আজি।
তাকে এয়া মনত পৰিছিলে আজি সেই খবৰ খাতি ভাল।
উম, আছো আৰু যেন তেন কি কবা আৰু ইমান গৰম পৰিছে।
উম, ভাত পানী খালা?
উম, উম।
তাৰপা কাইলৈ ভাওনা চাবলৈ যাবানে? কাইলৈ ভাওনা চাবলৈ যাবা নে? আহ, আহ।
তুমি যাম বুলি ভাবিছা নেকি?
তাকে যাম বুলি ভাবি আছো ভাওনা চাবলৈ কাইলে যিহেতু ভাওনা আছে।
অ, অ ঠিক আছে চাকৰি মান মই যদি সময় সুবিধা পা তেতিয়া মই যাম।
তাকেহে। ভাওনা খনৰ নামটো কি সেইটোৱে নাজানো নহয় এতিয়া হা
অ চাবগে পৰা হ'ব তুমি কঠিয়া খিনি ধান খিনি ৰুই পেলাই তুমি সোনকালে আজৰি হবা নে আবেলিলৈহে যাম লাগিলে দিনতো এনে নামেই হব এনেই আবেলিলিকে গুচি যাম আবেলিকে আকৌ তেনেকে ৰাতি ভাওনাখন চাই পিছদিনাখন ৰাতিপুৱ আকৌ গুচি আহিম আহ মই সেই দেৰিকে যাম বুলি ভাবি
পাটি খালা নাই হেল্ল' হেল্ল'